হেল্ল'
অ শুনিছা।
অঁ শুনিছোঁ শুনিছোঁ তুমি।
ময়ও শুনি আছো কি কৰি আছা।
খাই উথিছো তুমি খালা।
মই ভাত খালো ইমান দেৰি। কে যে
অ আজি অলপ দেৰি হ'ল খোৱা।
অ কবালৈ গৈছিলা নেকি নে দিনটো।
অ নাই নাই যোৱা নাই বাৰু আজি।
অ কিবা কাম কৰি আছিলা।
কৰিও অলপ ইটো সিটো কাম কৰাও হৈছিলে।
আহ সেইকাৰণেই দেৰি হ'ল।
বনোৱালি এইৰি গ'ল আজি।
অঁ।
সেইটো কাৰণে আৰু তুমি ভাতে খালা আৰু
অঁ ভাতে খাই দিলো। ৰাতিপুৱা ৰুটি খালো মানে আজি সেইকাৰণে সোনকালে ভাত খালো।
অ অ তাকেইতো হেৰি ৰুটি ৰাতিপুৱা খালে ভালেই বাৰু তিন টাইম ভাত খাবলেও মানে। দিগদাৰ লাগে ন অসুবিধা হয়।
কিন্তু সেই স্কুল আগৰ পৰাই অভ্যাস যে স্কুল কলেজলৈ যোৱা হয় যে। ৰাতিপুৱা ভাতে খুৱাই পঠিয়াই মানে ঘৰত মানে ভাতকেইটা খুৱাই পঠিয়াই। পিছত অহাৰ পিছত দু দুটা আঢ়ৈটা বজাত আকৌ ভাতে খাই দিয়া হয়।
অ সেইটো হয় বাৰু স্কুল কলেজত থকা সময়ত তোমাৰ মানে এটা। হৈ যায় ন অভ্যাস একদম। ভালো আছিলে সেইবোৰ পুৰা তেতিয়া একো মানে বেমাৰ আজাৰো নহয় ন।
অ মানে টাইম। টো সদায় একেটা টাইমতে খোৱা হয় যে।
খোৱা হয় আকৌ ধৰা স্কুল কলেজত। ইফালে সিফালে ধৰা খোজকাঢ়ি ফুৰাও হয় ন।
উম ইমান স্কুলৰ টাইমত যে ইমান খেলো। ব্ৰেক টাইমত ইমান খেলা হয়
অ মানে কেতিয়া আহে আৰু সেইটো এনেকুৱা এনেকুৱা লাগে ন মানে সেইটো হেৰিটো পিৰিয়ড
আৰু টিফিন লৈ যাও যে মানে ফাচ‌্ ক্লাছৰ শেষৰ পিছতে দুই নম্বৰ ক্লাছ টো। তাইম ভাগ নহওঁতে টিফিন উলিয়াই আমি খাই মেলি আজৰি হৈ যাওঁ।
অ সেইটো বহুতৰে সেইটো আমিও আগতে কেতিয়াবা কৰো । তেনেকুৱা মানে যদি মানে অকমান খাবলে ভাল লগা হয় তেতিয়া একদম পুৰা আগতীয়াকে।
অ খোৱা হয় এতিয়াও যেনে স্কুলৰ লগৰবোৰ
অ অ আছে মোৰ স্কুলৰ বন্ধুবোৰ এতিয়াও মানে তোমাৰ তেওঁলোকৰ লগতে বেছিকে আৰু মোৰ এতিয়াও
কথা পতা হয় মানে
উম কথা পতাও হয় লগ ধৰাও হয়
অ মোৰ অ স্কুলৰ লগৰবোৰ নাই। হে দিলিকে ব লাগিব মানে পঢ়ি আছে চবে নিজৰ নিজৰ মতে আৰু পঢ়ি থাকিলে মানে ইমান উম খবৰ মানে কন্টেক কৰাও নহয় যে নিজৰ নিজৰ মতে ব্যস্ত হৈ যোৱা নিচিনা হয়।
সেইটো হয় বাৰু আমাৰ মানে কি হ'ল তোমাৰ স্কুলো একেই যিকেইজনী মোৰ মানে ভাল লগৰ একদম আৰু তাৰপিছত একেলগে স্কুলতো তাৰিছ পিছত কলেজতো মানে আমাৰ ধৰা অ একেলগেই পঢ়িলো আমি আৰু
অ সেইটো কাৰণে মোৰ আকৌ কি হ'ল উম মানে ক্ৰ্ৰীমব বেগ বেলেগ হৈ গ'ল মই কলা বিমাগ বন ল'লোঁ তাহতি চাইন্সত ললে কোনোবাই কমাৰ্চত ল'লে এনেকুৱা হয় ক'ল যে সেইটো কাৰণেই আৰু
সেইটো হয় বাৰু তেনেকুৱা হৈ গলে বেলেগ হয় আৰু আমাৰ আকৌ গোটেইখিনি কলাৰে আৰু ধৰা বেলেগ বেলেগ বাৰু বিষয়বোৰ আছিলে ধৰা। উ কিন্তু মানে একেটা সেয়া হয়তো তো আমাৰ যেতিয়া সময় পাওঁ আৰু মানে ক্লাছ যেতিয়া নাথাকে
অ হাই ছেকেণ্ডাৰী কৰিলো তেতিয়াই চব আমি ভাগ ভাগ হৈ গলো কলেজ মানে নিজৰ মতে যোন যোন য'ত তত পঢ়া নিচিনা হ'ল যে
অ সেইটো হ'লে বাৰু অকমান হেৰি বোৰ এৰা এৰি নিচিনাই হয়গে আৰু অ কেতিয়াবা মাজে সময়েহে ফোন
অ কেতিয়াবাহে এদিন খবৰ লোৱা হয় হয় আৰু
অ
এজনী আছে ভাল লগৰ বুলিবলে তাই মানে ঘৰ অহা যোৱা আছে বেলেগ কলেজ হ'লেও মানে অ প্ৰায় মানে আহে আৰু জন্মদিনতে হওক বা কিবা এটা পাতিলেও
অ অ অ সেইয়া কিছুমান লগত থাকি যায় আৰু
আহ
তেনেকুৱা মোৰ সেই তোমাৰ কলেজৰ বোৰ এ নতুনকে যিবিলাক কলেজৰ সেইবোৰ মানে আছে আৰু মাজে সময়েও কথা পতা হয় উমহ তাৰপিছত মানে একদম তোমাৰ ধৰা এম এ কৰা বিলাকৰ লগত অলপ হেৰি হৈছে আৰু
অ ভাল বান্ধৱীৰ বুলি উমহ ক'বলে লাগে আৰু এজনী ন
লাগে লাগে অ সেইটোয়ে অ মই সে তেনেকে মানে স্কুলৰ জনীয়ে মানে আছে আৰু পোৰা চবতে আৰু ধৰা
কেতিয়াবা ইমান বেয়া লাগে কাৰোবাৰ লগত কথা পাতো পাতো নিচিনা লাগে কাকনো ফোন কৰিম তেনেকুৱা লাগে স কলো ব্যস্ত আৰু টাইমতটো কেতিয়াবা ইমান কথা পাতিব মন যায়
অ সেইটোতো হয় বাৰু দেই মানে তেতিয়া আকৌ কাৰো কথা মনলৈ নাই কাকনো কৰিম সেনেকুৱা
অ সেইটো হয়
কেতিয়াবা ধৰা মানসিকভাৱে অকমান কেতিয়াবা মানে হেৰি লাগিলেও মানে বেয়া লাগিল লাগিলেও ধৰা সেই কাৰোবাক ক'বলৈ মন যায় ন
উম তেতিয়া কথা পাতিলে অলপ মানে পাতল লাগে আৰু মনটো
পাতল লাগে আৰু ধৰা তুমি বন্ধুৰ লগত যেনেকা পাতা ন কাৰো লগতে তেনেকুৱা নহয় ন তুমি পৰিয়ালৰ মানুহক চব কথা ধৰা খুলি কব নোৱাৰা ন?
সেই খুলি ক'ব নোৱাৰাৰ কাৰণে আৰু অ আৰু চবকে বন্ধ থাকিলেও আক সকলোকে বন্ধু বান্ধৱীক যে চব কথা কৈ দিব পাৰি তেনেকুৱা তেনেকুৱাও নহয় ন বিশ্বাসী এগৰাকীও লাগে
লাগে লাগে বিশ্বাস অ সেইটোৱে কাৰণ আজিকালি মানুহবিলাক বৰ কৃত্ৰিমতা
উম সেইটো হয় বাৰু কোনে কি ভাবি থাকে একো ধৰিব নোৱাৰি
নোৱাৰি নোৱাৰি আগৰ নিচিনা নহয় আৰু সম্পৰ্কবোৰ
সচাকে আজিকালি সম্পৰ্ক বোৰ মানে মাজত কিবা নিচিনাই হৈ গৈছে বিশ্বাস কৰ মানে বিশ্বাস আছে যদিও বিশ্বাসতটো তাহাঁতি ভাঙি দিয়া ভাঙিয়ে দিয়ে বেছিভাগে
অ সেইটোতো হয় আৰু মানে আজিকালি যিমান সুবিধা আহিছে ধৰা তোমাৰ আজিকালিটো কথা পাতিবলৈ একদম ফোন আছে মেছেজ আছে ধৰা য'ত তাৰপিছত যাওঁ বুলি ক'লে ধৰা তোমাৰ যাবও পাৰে কিন্তু সিমানে ধৰা হে তেনেকৈ সম্পৰ্কবোৰ আকৌ ভাল হ'ব লাগিছিলে ওল্টাই বেয়াহে হৈছে আগৰ দিনততো ধৰা চিঠি লিখে মানুহলে তাৰ পিছত যাবলৈ কাৰোবাৰ তালৈ দূৰৰ জেগাত যাবলৈ কাৰণেও খবৰ লবলেও বহুত ভাবি শুনি ধৰা বছৰত এবাৰ যোৱা হয় তেনেকুৱা ন কিন্তু কিমান তেতিয়া সম
হ'লেও ভাল আছিল সম্পৰ্কবোৰ উমম্ আজিকালি আৰু আচলতে বেছিকে লগ পালেও বেছি বেছি কথা বতৰা হ'লেও মানুহৰ মাজত মানে সম্পৰ্ক বোৰ বেয়া হোৱা নিচিনাও হয় মই ভাবো আৰু তেনেকে বেছি অ বেছি লগ পাই থাকিলেও সকলো কথা যেতিয়া গম পাই থাকে থাকে আৰু কানেকশ্বনটো বহুত বেছি বেছি হয় ন এতিয়া মোৰ লগতে কথা পাতিলে ধৰা আকৌ বেলেগ এজনীৰ লগত পাতিলে তেতিয়া মানে ইফালৰ কথা ইফালে ভালে হয়
অ কিছুমানৰ মানে তেনেকুৱা স্বভাৱ কিছু কিছুমান আছে বাৰু
অহ! !
ইফালৰ কথা সিফালে কোৱা
তেতিয়াই আৰু কাজিয়া হয়।
অ সেইটোয়েটো উপায় নাই আৰু ন, মানুহৰ সলনি কৰিব নোৱাৰি ন যাৰ যিটো-
অ' আজি আজিকালি আৰু এতিয়া বিশ্বাসী মানুহ পাবলে খুব টানেই।
টান- টান। নোৱাৰি নোৱাৰি ।অ' সেইটো সেইকাৰণে নিজে বাচি থকাই ভাল আৰু ন? এটা জোখৰলৈকে মানে হেৰি কৰিলে হ'ল আৰু ন?
উম আজিকালি পৰিয়ালৰ মাজতে উম পৰিয়ালৰ মাজতে ইমান দন হাই কাজিয়া
অ সেইটোয়েটো। নাথাকে -নাথাকে। অ' মাটি বাৰী সম্পত্তিক লৈ ইমান কাজিয়া
খোৱা বোৱাৰ ক্ষেত্ৰতে। উম
আৰু কুণ্ঠাবোধো নকৰে যে মাৰি- দিলো যে। সেইটো মানে একো মানে অনুভৱে নকৰে আৰু
মৰম চেনেহবোৰ আচলতে নাইকিয়াই হৈ গৈছে বুলি ক'ব লাগিব আজিকালি। মাক দেউতাকৰ প্ৰতিও আজিকালি চোন বি বৃদ্ধাশ্ৰমতহে ৰাখে ল'ৰা ছোৱালীয়ে।
অ সেইটোৱে । আৰু বৃদ্ধাশ্ৰমৰ সেইকাৰণে সংখ্যাও বেছি হৈ গৈছে।
অ এইকেইদিন তুমি পাইছানে নিউজত? পৰকীয়া প্ৰেমৰ কথা। ইমান মানে নিউজত অকল সেয়াই আহি আছে ইমান মানে ইটো পিছত সিটো কিয় বা এনেকুৱা হৈছে?
অ এইবোৰ মানে তোমাৰ, বিভিন্ন ধৰণৰ আজিকালি আৰু কি কবা আৰু।
নিউজ চাবলে মন নোযোৱা হৈ গ'ল ন? আগতে আগৰ বাতৰিবোৰৰ নিচিনা কি জানা আজিকালি বাতৰিবোৰ অকল, মৰা কটা ডন হাইক কাজিয়া, এনেকুৱাই চলি থাকে বাতৰিবোৰতো।
অ সেইবোৰে আৰু বেলেগ আৰু নাই আৰু আগৰ নিচিনা তোমাৰ সাংবাদিকো, তেনেকুৱা নহয় না তোমাৰ ধৰা আজিকালি নিউজ বোৰো তেনেকুৱা নহয় ন?
উম আজিকালি বাতৰিবোৰ বৰ মানে কৃত্ৰিমতাৰে ধৰা নিচিনা সকলোতে ৰাজনীতি তাৰমানে, বাতৰিতে হওক বা যিয়ে নহওক।
সেইটো কাৰণে প্ৰকৃত মানে ঘটনা বা হেৰিটো আমি গ'ম নাপাও ন? যোনে যিটো দেখাই থাকে সেইটোকে আৰু ধৰা
অ হয় বাৰু কথাটো।
লুকাই যাই
অহ
নিস্বাৰ্থ ভাৱে তোমাৰ ধৰা হেৰিটো নাই আৰু। মানে বাতৰি এটা পৰিৱেশন সেইটো হিচাপত নকৰে আৰু ধৰা যাৰ যিটো ধৰা লাভ আছে ন? সেইফালে কৰে মানে
সেইটো হয়
বতৰ তোমাৰ ৰ'দ দিছে। পুৱা ৰাতিপুৱা, তাৰপিছত এতিয়া অলপ বৰষুণ ডাৱৰীয়া নিচিনা কৰিছে বৰষুণ জানো দিয়ে নে?
আমাৰ ইয়াত আকৌ বৰষুণ দি আছে জানানে?
অ বৰষুণ দিছে। ভালেই দিয়া গৰমৰ পৰা অলপ বাছিছা। নহলে ইমান গৰম। অ' আমাৰ এফালে খুব গৰম পৰিছিলে একদম - কেনেকুৱা গৰম মানে তোমাৰ
বৰ বেছি অতিষ্ঠ গৰম পৰিলেও ভাল নালাগে। জ্বৰ হৈ যায়, গৰম ভাগ সেইটো সোমাই যায় আৰু।
অ মানে ধৰা গৰমত গা ধুই থকা হয় ন? তাৰ পিছত সে--ঠাণ্ডাত--অ ঠাণ্ডা গৰম দুই তাৰমানে মিহলি হৈ পেলাই ধৰা তোমাৰ বডিটো হেৰি কৰিব নোৱাৰা হৈ যায় আৰু।
তাতে আমি ফ্ৰিজৰ অ ফ্ৰিজত পৰা উলিয়াই খাই দিও বেছি গৰম লাগিছে বুলি
অ সেইটোতো উম সেইটোতো চবতছে বেয়া আৰু আৰু মানে আমি অৱশ্যে থাকিব নোৱাৰাত খাওঁ কিন্তু মানে হ'লেও আমাৰ মানে শৰীৰৰ কাৰণে ভাল নহয় ঠাণ্ডা পানীত টো
হয় বাৰু মই যিমান পাৰো কমাই খাবলৈ চেষ্টা এটা কৰো বাৰু
অ অ সেইটোৱে বহুত বেছি গৰম পৰিলে ধৰা খাব লগা হৈয়ে যায় আৰু নোখোৱাকে থাকিব নোৱাৰি আৰু তাকে। অ ঠিক আছে দিয়া অহ অহ ঠিক আছে দিয়া।